হেল্ল'?
অ', বাথৰুম গৈছিলোঁ ৰবা, ফোনটো অহা দেখি দৌৰিছোঁ।
শুনি পায় নেকি এপতটো খুলি নথলেও?
কি কৈছা?
মানে এপটো যদি খুলি নথওঁ, ফোন আহিলে গম পাই নেকি?
অ', এইটো বা বজিছেচোন। মানে এপটো অ'নে কৰা আছিলে ন মই
মানে মিনিমাইজ হৈ আছে, অ', অ', অ'। নাই মই ভাবিছোঁ যে উম, এনেকে গম নাপাই চাগে এপটো খুলিলেহে গম পায় নেকি বুলি ভাবিছোঁ।
অ', নাই মই ভাবিছিলোঁ তেনেকে বজিছেচোন। মই ভাবিছোঁ কোনোবাই এনেই ফোন কৰিছিলে নেকি? তাৰপিছত চাও যে ওপৰতে এই এপৰ নহয় এপৰ নটিফিকেশচনটো ওপৰত আহি আছে।
অ', অ', তেতিয়াহ'লে চাগে এনে কৰিলেও লাগিব।
অ', খালি এপটো অন কৰি থব লাগিব।
অ', মিনিমাইজত থাকিলেও হ'ব।
অ', তেতিয়া এনেকেও লাগিব।
উম-উম।
তাকে।
লাগি- লাগি গ'ল কাৰণে মই মানে কৈ দিলোঁ নহলে আকৌ এনেই গুচি যাব।
অ', সেইটো হেৰি জিৰো হৈ যাব আকৌ। ৰিচিভ নকৰিলে, কালি ভাইটি তেনেক তেনেকুৱা হৈছে, মায়ে এপটো খোলাই নাই সি ফোন কৰি দিছে, তেতিয়া তাৰ এনে এনেকুৱা হৈ গৈছে, এনেই গৈছে এটা
অ', সেইটো কাত খাই যায়গে।
অ'।
তাকে উম, ভাত পানী খালা নাই?
উম, খালোঁ। ক্লাছ আছিলে, তাৰ ক্লাছৰ পৰা আহি ভাত-চাত খাই এনেই বাগৰি আছিলোঁ। মই বোলোঁ কামখিনি এতিয়া কৰোঁ। মেক‌আপ আৰ্ট অ', মেকআপ পৰ ক্লাছ।
ক'ত কৰিছা?
এই আহ হেৰি, মনজিত বুলি ছাৰ এজন আছে। অ', তেওঁ মানে হেৰি কৰে আৰু এই শ্বুটৰ মেকআপবোৰ কৰে। চৰ্ট ভিডিঅ, গানৰ শ্বুটিং হওঁক বা চিনেমা চিৰিয়েলৰ। এ অ', এনেকে মানে ৰিল-চিল ইমান বনাই নাথাকে সেইকাৰণে তেওঁক মানে বহুতে চিনি নাপায়।
উম।
সেইকাৰণে যে তেওঁ আমাৰ মাৰ লগৰ আন্টি এগৰাকীৰ চিনাকি আৰু। তেওঁ মানে এনেকে শ্বুটিঙৰ মেকআপবোৰ কৰে। তেনেকে কথা পাতি দিলে অকনমান কমতে হৈ গল।
উম-উম।
তেনেকে।
ওচৰতে নে তোমাৰ, ঘৰৰ ওচৰত?
অ', ওচৰতে এই গান্ধী বস্তি যে শিলপুখুৰী? সেই অ', গান্ধী বস্তিতে।
অ', ভালেই। কিমান দিনৰ কাৰণে লৈছা?
একমাহৰ কাৰণে শিকাই চাৰে, তাৰ পিছত নিজৰ লগত তে লৈ যাব আৰু অঁ এ চুট শ্বুটবোৰত লৈ যাব যেনেকে ফেশ্বন শ্ব' আৰু এই গানৰ শ্বুটিংবোৰত।
উম-উম।
তেওঁ নিজৰ লগতে লৈ যায় আৰু যিহেতু মানে বহুত মানুহ থাকে, চবকে কৰিব লাগে, তেনেকুৱা-তেনেকুৱা।
অ ভালেই তেতিয়াহ'লে, সেইবিলাকত আজিকালি বেছিয়ে লাভ মানে সেনেকুৱা ত থাকেই ন, মিউজিক ভিডিঅ' বিলাকতো সেনেকে কৰে বা চিৰিয়েল তিৰিয়েৰ সেইবিলাকত ত লাগে ন।
অ, বাকী বিয়াৰ চিজন আহিলেতো বিয়াৰো কৰিব পাৰিম। আৰু বাকী শ্ব'ত শ্ব'বোৰতো হৈয়ে থাকে কৰ'বাত নহয় কৰ'বাত নাইবা ফটোশ্বুত টোতটো কৰিয়েই থাকে মানুহে ষ্টুডিঅ'বোৰতো ফটোশ্বুট কৰে কিমান?
উম-উম তাকেতো, তোমাৰ কেইদিন হ'ল এতিয়া কৰা?
মোৰ কিমান দিন পোন্ধৰ দিন হ'ল আৰু পোন্ধৰ দিন আছে মানে মাজত বহুত দিন বন্ধ গ'ল, আহ চাৰ জন নাছিলে আৰু মোৰো গা বেয়া আছিলে তেনেকে যোৱা নাই মাজত। গেপ গল বহুদিন।
অঁ, তোমাৰ আৰু হেৰিটো মেহেন্দিৰটো?
মেহেন্দীটোতো মই আৰু নৱেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব, অক্টোবৰ নৱেম্বৰৰ পৰা।
অ' এতিয়াতো ইমান নাই নেকি বিয়া চিয়া তেনেকে?
অ' এইকেইদিন নাই, এনেই নৱেম্বৰ, ডিচেম্বৰলৈকে আছে বুক কৰাই আছে কিন্তু এই কেইদিন নাই আৰু, ডিচেম্বৰৰ পৰা ধৰি লোৱা ফেব্ৰুৱাৰী মাৰ্চ মানলৈকে চলিব আৰু তেনেকুৱা, আৰু মাজৰ এই কেইটা দিন বন্ধ।
উম।
সেই।
ভালে এতিয়া মেকআপ - চেকআপ কৰিব পাৰিবা আৰু পাৰ্তি মেকআপ - চাৰ্টি মেকআপ সেই বিলাকটো
অ' অ' সেইবোৰ পাৰিম, মানে আমাক বহুত কিবা - কিবি শিকাই আছে, যেনেকে শ্ব' মেকআপবোৰত কেনেকে কৰে? আৰু হেয়াৰ ষ্টাইলো শিকাব, তে সেইকাৰণে অকমান টাইম লাগিছে। বহুত মানে গোটেই দিনটোয়ে কৰায়। অ এইটো মাহতে শেষ হ'ব, ষোল্ল সোত্তৰ তাৰিখ মানে শেষ হ'ব বুলি কৈছে, তেনেকে।
বা কেতিয়াবা দৰকাৰ হৈছে তোমাকে মাতিম আৰু।
অ হিহি' মই ভনশ্ৰীক কৈছো ষ্টাৰ্টিঙত সিহঁতৰ ওপৰতে কৰিম। কৰি ফটো শ্বুট কৰিব লাগিব। ক'ত আৰু মডেল ধৰিব যাবা হুহুহ, বহুত পইচা দিব লাগে। অ' আজিকালি ইনফ্লুৱেন্ঞ্চাৰবোৰক অ ইনফ্লুৱেঞ্চাৰবোৰক ল'ব গ'লেও বহুত পইচা লাগে।
বহুত পইচা দিব লাগে সিহঁতক। তেনেকে নিজে কৰাই ভাল।
উম' তাতছে সেই আৰু ইমান ফেমাচ নহ'লেও কথা নাই, মানুহে দেখাবতো পাৰিম।
অ সেইটোৱেটো আৰে সেইটোয়ে চাব ন, প্ৰ প্ৰথম তোমাৰ যা কাৰ ওপৰত কৰিছা সেই তো নাচায়টো মে মেকপটো কিমান ভালকে কৰিছ ছা সেইটোৱেতো চাব, উম সেইটোয়ে। আজিকালি বহুত কিছুমান উম'।
ইহতকে কৰি কৰি ফটোবোৰ ইনষ্টাগ্ৰামত এনেকে পেজ' খুলি ল'ম আৰু।
অ' অ', সেইটোৱে তেনেকে দি থাকিবা। কৰি কৰি আকৌ তোমাৰ মেকআপৰ প্ৰডাক্ট বিলাকো চাগে তুমি কিনিব লগা হৈছে নহয়, নে তাপ-
নাই নাই এই এইটোতো এতিয়া ছাৰে শিকাই আছে, মানে- তাৰে পিছত আ অলপমান ক মানে কম দামী ব্ৰেণ্ডৰ ব স্তুবোৰ ইউজ কৰিম আৰু ষ্টাৰ্টিঙত। কাৰণ এতিয়াই দামী ব্ৰেণ্ডৰ ইউজ কৰিলে মোৰ লচ হ'ব।
অ' সেইটোয়ে বহুত দাম লয় নহয় হেৰি বিলাক, টো কিমান দাম আৰু।
অ' এনেইতো শিকাইছে বহুত কেইটা ব্ৰেণ্ডে শিকাইছে, কিন্তু এতিয়া মানে- অ অকমান কম দামী ব্ৰেণ্ড বোৰৰ কৰিব দিব আৰু বস্তু কিনিব লাগিব ক্লাছ শেষ- হোৱাৰ পিছত।
উম উম। তাকেতো সেইবিলাকো বহুত খিনি হেৰি আৰু ইনভেষ্টমেন্ট এটা আৰু পুৰা।
অ' অ' সেইটোয়ে তে আমি প্ৰথম এডমিশন ল'ব যাওঁতে ছাৰে কৈছে, তুমি- সেইটো ইনভেষ্টমেন্ট বুলি ভাবা তুমি এমাহ দুমাহত এইখিনি গোটেই পইচা উঠাই ল'ব পাৰিবা এনেকে কৈছে যিমান খৰচ হক
এমাহততো বাদ দিয়া তুমি এ এবাৰ যদি ব্ৰাইডেল এটা কৰা তে সেইটোতে উঠি যাব চাগে। ইমান মানে লয় ন আজিকালি।
অ জোৰোণ, বিয়া, ৰিচিপ্যন গোটেই তিনিটাই যদি পাই যাও তে তিয়া হ'লে সেনেকেই ছিক্সটি থাউজেণ্ড মান লৈ লয়।
উঠিয়ে যাব তোমাৰ অ সেইটোৱেটো।
চুলি ঠিক চুলি অ চুলি বান্ধি কাপোৰ পিন্ধাই গোটেইখিনি লৈ লয়।
অ তাতে আকৌ পাৰ্টি মেকাপো থাকে নহয়। বিয়া এখনতো থাকে সেইখিনি, উম। বহুত লাভ আছে সেইবিলাকত দেই উম।
কাম বিচাৰি থকাতকে নিজৰ মতে এইবোৰ কৰাই ভাল নিজৰ ইচ্ছা মতে অফ ল'ব পাৰিবা।
অ সেইটোৱে- তোমাৰ সেইটোতো কৰি আছা এইটো কি কয় এইটো এ বোকেই ব নোৱা যে এইটো কি বুলি কয় জানো হেৰিটো?
পাইপ ক্লিনাৰ বুলি কয়।
অ মানে কি এইটো কি বুলি কয় কৰ্চেট নে কিবা হে-
নহয়। ক্ৰচে নহয় ক্ৰচেটো ঊলৰ অ সেইটো ক্ৰচেটো ঊলৰ হয়।
ঊলৰ হয়।
এইটো পাইপ ক্লিনাৰ বুলি কয় এইটো গুণা গুণা চুই চাবাচোন ওপৰত ভেলভেট টাইপ- কিন্তু ভিতৰত গুনা আছে।
অ মানে এইটো বনোৱাতো কিহেদি বনাই হেৰিটো।
এনেকোৱা অ এনেকোৱা গুনা টাইপ থাকে আৰু- তাৰে ওপৰত এনেকোৱা ভেলভেট- টাইপৰ এনেকে লেয়াৰ এটা থাকে এনেকোৱা কিনিব পাৰে আৰু পেকট ষ্টিক টাইপৰ থা কে আৰু এডাল এডাল সেইকেইডালকে ভাজ ভাজ দি কাটি কুটি এনেকে বনাব লাগে।
অ তুমি কত শিকিলা আৰু নিজে শিকিলানে নে ইউটিউবত মানে
অ ইউটিউবত চাই চাইয়ে
অ হলে তোমাৰ মানে বহুত ভালকে কৰিছা একদম-
অহ প্ৰথম দুদিনটো অহ প্ৰথম এপেকেট মই প্ৰেক্টিচ কৰিলো তাৰ পিছত- তেনেকে ভিডিঅ' পিণ্টাৰেষ্টত ভিডিঅ' বোৰ চালো, তেনে- কে চাওতে চাওতে আহি গৈছে পিছত এই লেম্প কেইটা বনাবও শিকিলো কাৰণ- আমাৰ ইয়াতে গোৱা মানে অসমত এনেকে লেম্প মানে নবনাই বহুতে- বুকে বনাই এইটো মেটেৰিয়েল দি বুকে চবে বনাই কিন্তু লেম্প বনোৱা ইমান মানুহ নাই। সেইকাৰণে লেম্পটো ষ্টাৰ্ট কৰি দিছো।
লেমটো গৈছে নাই চেল গৈছে?
অ সেইটো যায় সেইটো খালি অকমান বেছি দাম কাৰণে বহুতে নলয়। কিন্তু এতিয়ালৈকে গৈছে ছটা ছয়টা মানে গৈছ তে বাৰু বহুত বেছিও যোৱা নাই, উম তেনেকে।
ভালেই সেইবিলাক আজিকালি মানে এনেকুৱা এটা মই সেইদিনাখন ক'ত জানো গনেশপুুৰীত নেকি কোনোব ল'ৰা এটাই বনাই নেকি বছ ট্ৰি
অ, অ, অ গণেশগুৰি যে ল'ৰাটো বনাই সি মানে অ সি ক্ৰচ বনাই আৰু সেই ল'ৰাজনে হেৰি পঢ়া সি মানে ট্ৰেইনিং লৈছে এইবোৰ। এই আ আমাৰ ব বশিষ্টত যে আৰ্ট কলেজ আছে
অ, অ, অ।
অ তা তাতেতো চব শিকাই সিহঁতক এই মূৰ্তি বনোৱা, স্কেচ কৰা চব শি কাই মানে তে এই ক্ৰচৰ কামো শি তাই সেই তাতে পঢ়া ল'ৰাজন সেই দিনত কলেজত যায়। আৰু ই ইভিনিং এনেকে ষ্টল লগাই।
অ মই সেইদিনাখন পতকে ৰিলত দেখিলো মানে সেই বনোৱা বিলাক সেনেকুৱা নিচিনা লাগিলে মানে দেখিবলে। সি অ, অ কিন্তু হেৰিটো বেলেগ হয় অ। ওল হয় সেইটো মানে?
অ ঊলৰ হয় ক্ৰচে বেছি কষ্ট।
কষ্ট আছে অঁহ।
অ তুমি এদিনতে ইমান পটককে বনাই ওলাব নোৱাৰা ক্ৰচে এতিয়া আমাৰ মায়ে ক্ৰছে বস টো কৰে আঁ মোৰ পেজটোত দেখিবাই তুমি হোম দেকৰ কিছুমান বনাই আৰু। তেনেকে, এতিয়া মাৰ বাৰু চকুৰ প্ৰব্লেম সেইকাৰণে অকমান টাইম লাগে বনাও তে
অ'। ত' এই এইখিনি বনাওঁতে ইমান টাইম নালাগে ন তোমাৰ?
এইটো নালাগে, মই আ, ভালকে যদি দিনতটো বহো এদিনত এটা বুকে হৈ যায়। খালি এ পেপাৰ দি ৰেপ কৰোতে অকমান সময় লাগে।
অ, সেইটোৱে। সেইটো বস্তু অকমান টান লাগিব চ, অ' গম পাইছো অ'।
এই বুকে পেপাৰ ৰেপিংটো কিমান মই কিমান ভিডিঅ চাইছো তাৰ পিছতে কৰিছো। যে নহয়হে নহয়।
উম, মেটেৰিয়েল বিলাক ক'ৰ পৰা লৈছা হেৰি পা চাগে ফেঞ্চি
অ' ফেঞ্চিৰ পৰাই লও হলচেল এখন আছে আংকল এটাৰ উম। তাৰ পৰাই লওঁ।
তেনেকে লোৱাই ভাল হ'লচেলত।
অ' কাৰণ এতিয়া আমাৰ ইয়াতে লোকেল দোকানত নাপায়ে, খুব কম কিছুমান দোকানতহে পায় আৰু পালেও বেছি দাম কৰি থৈ দিয়ে।
অ' সেইটোয়ে ফেঞ্চিতো বহুত কিবা - কিবি পায় মেটেৰিয়েল একদম গলে মানে কিছুমানটো চিনিও নাপাও। চাইহে - চাইহে ভাল লাগে বুজি - চুজি নাপাওঁ একো।
এতিয়া গৈ - গৈ মই গম পোৱা হৈছো। গলিয়ে - গলিয়ে ক'ত কিমান কি দোকান আছে।
বহুত আছে হলছেলৰ যে বহুত আছে, কিছুমানলৈ আমি গৈয়ে পোৱা নাই চাগে?
উম তাৰ পৰা বস্তু আনিয়ে মানুহে দোকান দিব পাৰে আৰামচ
অ, সেইটোয়েতো আৰু হেৰিবিলাক যে তোমাৰ ট্ৰাইবেল মানে কি ক'ম এয়া মেঘালয় চেঘালীয়া মানুহবিলাক এইম হেৰিলে পুলিচ বাজাৰ লে পুলিচ বাজাৰ বোলে চৰি এইখন কি কয় মুছলিম মাৰ্কেট মুছলিম মাৰ্কেটলে কিমান আহে দেখিছা নে? সিহঁতে ইমানেই বস্তু উঠাই উঠাই লৈ যায় চব গৈ তাত আকৌ মানে সিহঁতে সেয়া কৰেগে বেচগে।
এ হেৰিও আৰু হেৰিও কৰে সিহঁতে এ যোনখিনি নাগালেণ্ডৰ আছে আৰু। মিজোৰাম, নাগালেণ্ডৰ, সিহঁত ত' মানে কিছুমান বস্তু চাইনাৰ পৰা ইম্পৰ্ট হয় আহে যে। এই কে হেৰি আ টেডি বিয়াৰ টাইপৰ আজিকালি কিচেন ওলাইছে চাবাচোন। চোন বেগত যে লগাই থয় ডাঙৰ-ডাঙৰ, ডাঙৰ-ডাঙৰ পুতলা টাইপ। এনেকে চফ্ট টয়, অ', বেক চাৰ্ম অ', বেক চাৰ্ম। অ', চফ্ট টয় বোৰ যে কিচেন চফ্ট টয় বোৰ সেইবোৰ। সিহঁতে সেই চাইনাৰ পৰা ইম্পৰ্ট কৰে সিদিনা আমি গুৱাহাটী ইউনিভাৰ্চিটিত ষ্টল লগালোঁ। লগাও অ'। অ'সেই আমিতো হেনমেড বস্তু আনিছোঁ, সিহঁতে চব এই সেইবোৰ মাল আনিছে চাইনাৰ মাল বোৰ। এই অনিকিনে ইয়াতে সেই তিনিশ চাৰিশ টকাত বেছি আছে আৰু মান মানুহে সেয়াই কিনে, হেণ্ডমেড বস্তু কিনিব কোনেও নাহে।
সেইটোৱে বেয়া লাগে ন ইমান কষ্ট কৰি বনোৱা হয়, চবে গৈ থৈ সেয়া কিনিবলৈ আহে আকৌ।
সে সেইবোৰ আমাৰ অসমত বনোৱা বস্তুয়ে নহয়। অসমত কি ইণ্ডিয়াতো নবনাই চাগে এইবোৰ।